হেল্ল' আপুনি শুনিব পাৰিছেনে?
হয় হয় শুনি আছো। আপুনি শুনিব পাৰিছেনে মোৰ কথাবোৰ? হয় হয় হয় নমস্কাৰ কি কি কৰি আছা আপুনি?
মই বৰ্তমান এতিয়া সেই দা ডিনাৰটো কৰি কেনে অলপমান আহ ৰেষ্ট লৈ আছো।
হয় হয় হয় হয় হয় হয় আহ পোন পোনপ্ৰথমে মই আপোনাক এহ ৰাতিৰ মোৰ মৰম আৰু মোৰ চেনেহ আপোনাক জ্ঞাপন কৰিলো।
হয় হয় আপুনি আজি কি হে দি হয় হয় হয় আপুনি কি আঞ্জা খালা আজি?
আহ আমাৰ আছিল আজি আহ জিকা, আলু আৰু গাহৰি মাংস আছিলে।
হয় হয় বাল।
হয়, হয় হয় মায়ে বনোৱা হাত তৰ যিটো খানা সেইটো খালেতো আৰু যিকোনো হ'লেও
হয় হয় হয় হয় সঁচাকৈ, হয়। বেলেগতকৈ আমাৰ উম, হয় হয়। হয় মই আপোনাৰ লগত আহ কেইটিমান পাৰ্টি আহ কথা পাতিবলৈ মই আপোনাক আ ফোন কৰা হৈছে।
হয় হয়।
আপুনি অকমান টাইম দিব পাৰিব মোক?
হয় নিশ্চয় পাৰিম আপুনি কওকচোন?
হয় হয় ছা আমাৰ আজিৰ যে দিনত আমাৰ কি হৈ আছে বা বেকাৰ, বেকাৰৰ প্ৰব্লেম, হয়। এই বেকাৰৰ প্ৰব্লেম এ দিনে দিনে আমাৰ কিয় বাঢ়ি গৈ আছে? হয়, আপুনি আপুনি শুনিছে, আপোনাৰ নেটটো ভালকৈ লগা নাই?
হয়।
হয়, আজিৰ আজিৰ দিনত আমাৰ বেকাৰ প্ৰব্লেম দিনে দিনে কিয় বাঢ়ি আছে, অ' সেই প্ৰব্লেমবোৰ আমি কেনেকৈ বা কি কি কৰিলে, আমাৰ সেইবোৰ প্ৰব্লেমবোৰ ছ'ল্ভ হ'ব। সেই বিষয়ে আপুনি, অকমান মোৰ আগত ক'ব পাৰিব।
হয় নিশ্চয়, অ'
উম্।
আপুনি বহুত এটা ভাল, অ'। প্ৰশ্ন কৰিছে, মোলৈ অ', পোন প্ৰথমত তে মই আপোনাৰ যি প্ৰশ্নৰ উত্তৰ, সেইটো দিয়াৰ আগতে মই, মোৰ যি অ', ভাল শুভেচ্ছা মোৰ পৰা আপোনাক জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ।
হয় হয়, ধন্যবাদ।
এতিয়া, আপুনি যে প্ৰশ্ন সুধিছে আমাৰ যি বেকাৰ, আমাৰ ই এই আজিৰ যুগত যিটো আ দিনে দিনে বাঢ়ি গৈ আছে।
হয়, নিশ্চয়।
য়ং জেনেৰেশ্যনটো, আজিৰ যুগত বেছিভাগেই প্ৰায় কনফিউজনত আছে। যে আমি কি কৰিম, আমাৰ লাইফৰ যিটো এইম সেইবিলাক অ', হয়। আমাৰ যিটো জীৱনৰ লক্ষ্য চ' ইটোক সক্ষম কৰাৰ কাৰণে, বহুত কনফিউজন হোৱাতো আমি দেখা পাই আছোঁ। আজ
হয় হয়, হয় হয় হয়।
চ' এইটো কিয় বাঢ়ি গৈ আছে, বুলি ক'বলৈ গ'লে আমি অলপমান যদি আমি নজৰটো দিওঁ। তেতিয়া দেখাই আছোঁ, অ', আমাৰ যি এডুকেচন চিষ্টেম, এইটোও অলপমান, অ' হয় নি ত' এই আমি চাব গ'লে দেখা পাওঁ। অলপমান বেলেগ হৈ যাই আছে।
হয় হয়, আজিৰ দিনত হয়।
হয় হয়, অ'। প্ৰথমতে মই ক'ব বিচাৰোঁ, আমাৰ দিনত আমি যেতিয়া, ডিগ্ৰী পঢ়ি আছিলোঁ। বি এ, সেই টাইমত সেই সময়ত আমাৰ অ', যিটো বি এ, সেইটো চেচনটো আমাৰ তিনি বছৰীয়া আছিলে।
হয় হয়।
হয়, এতিয়া আজি আমি দেখা পাইছোঁ, আমাৰ ডিগ্ৰীৰ যিটো ছেচন। আমাৰ যিটো ডিগ্ৰীৰ সময়, এইটো চাৰি বছৰ। কৰি দিলে গভমেন্টে। হয়, সেইবিলাক আমাৰ চেঞ্জ হৈছে।
হয়।
কিন্তু ইয়াতে এটা আমি অ', প্ৰব্লেমটো দেখা কৈছোঁ বা আমি যি কিছুমান কথা আমি অ', দেখা পাই আছোঁ। যে আমাৰ ডিগ্ৰীৰ, যি অ', তিনি বছৰৰ পৰা আমাৰ যিটো চাৰি বছৰলৈ আহ সলনি কৰিছে।
নিশ্চয়।
ইয়াতে আমি দেখা পাই আছো যে আমাৰ। হয় চাৰি বছৰ কৰিলেও মানে বহুত। কেইটা ষ্টুডেন্টে বহুত কেইটা ল'ৰা ছোৱালী যোনে মানে ডিগ্ৰী কৰিঢ় আছে এতিয়া।
হয় হয়।
সেইখিনি লৰা ছোৱালী বা ষ্টুডেন্ট কেইটাই কি কৰি আহ কি কৰিছে। আহ তিন বছৰৰ হোৱাৰ পিছতে মানে ডিগ্ৰী, সিহতে কমপ্লিট কৰি লৈছে।
হয় হয় হয়।
চাৰি বছৰীয়া যিটো আমাৰ কৰ্চ এইটো লোৱাই নাই বেছিভাগে প্ৰায়। আৰু ইয়াতে মই শুনিব পাইছোঁ যে, যদি সেই চাৰি বছৰ বা ফাইনেল ইয়োৰ লাষ্ট ইয়েৰ।
উম উম।
সেইটো সেইটো কমপ্লিট কৰিবৰ কাৰণে আমাৰ যি পাৰ্চেন্টিজ। সেইটো ছেভেন্টি পাৰ্চেন্টৰ, অ আগত থাকিব লাগিব। চ বহুত কেইটা ষ্টুডেন্ট আহি কনফিউজনত মানে। মানে নিজকে ধৰিব পৰা নাই।
উম,
আৰু আজিৰ যুগত যদি বেকাৰ বুলি ক'ব গ'লে আমি। দেখা পাওঁ। অ এটা যদি চাকৰি আহ ভেকেঞ্চি ওলাই আমাৰ।
হয়।
অ যদি আমি আজিকালি চাবলৈ গ'লে বহুত আহ। ধৰি লওক আপুনি অ ফৰ একজামপল। যদি দহ হাজাৰৰ আমাৰ যদি চাকৰিৰ ভেকেঞ্চি ওলায়।
হয়।
তাতে আমাৰ অনলাইন এপ্লাই কৰা বা কেণ্ডিডেটছ আমাৰ অনলাইন। দহ হাজাৰ ভেকেঞ্চিত আমাৰ আ দুই লাখ। তিন লাখ সেনেকুৱা মানে কেণ্ডিডেটটো ওলাই যায়। চ আপুনি ইয়াতে চাব পাৰে যে কিমান মানে আমাৰ ল'ৰা ছোৱালী বা ইয়ং জেনেৰেচন কিমান কষ্ট ভুগি আছে বা,